হেল্ল' এনে আছো তুমি
মই আৰু বহি আছো আৰু তাকে বৰষুণ চাইছোই
গখোন চাইছ
হয় অ মই বৰ্তমান হয় ঘৰতে কি কি তনে বহি আছো অ অ অ তাৰ পৰা অ বাকী মোৰ ভালেই তোমাৰ
ক'ৰবাত ফুৰিবলৈ গৈছা নেকি
অ পাত ফুৰিবলেতো যোৱা নাই তেনেকে সেইকেইদিন গ্লাছে চলি আছে তাৰপিছত আৰু বাকী তাকে গাটো জাষ্ট ভাল অকমান অকমান লাগিছেহে কিন্তু এতিয়া সেইটো কাৰণে কেইটান ঘৰতে লৈছো আৰু
পিছে তোমাৰ বিয় সডাল বিয়ে ন
অ মোৰ কালি জাল দিলে
তেনেকুৱা হ'ল তোমাৰ
আমি মই প ফ পাইছিলো হ কি বুলি ক অকলবাৰ অ এইট নাইন আ হৈছে
হয় হয় অ ভাল আছ এতিয়াহলে
অ অ অ মানে ভাল মানে ভালেই আৰু ভাল বে মাজতে নাইনতকে ওপৰত উঠিবই নোৱাৰিলো জীৱনত কেতিয়াও অ তাকেই তাকেই আৰু মই মেইনটেইন কৰো আৰু অ অ মই মেইনটেইন কৰা মানুহ ওপৰ উঠা হব নহয় দললেও
উম
অ', পিছে কি বুলি কয় বাকী আৰু হেৰি আজি তেনেহলে বৰষুণ দিছে যে আজি কেনেকুৱা লাগিছে ইমান কেইদিন ৰ'দ দিয়াৰ পিছত
গৰম উঠিছে ন
মানে কিন্তু গৰমত ন ৰ'দ দিয়া নিচিনা গৰম কিন্তু ভিতৰে ভিতৰে অলপ অলপ এটা উঠি থাকে। হয় হয় হয় মানে কি বুলি কয়। তাৰ ওপৰত তথাপিও জ্বলীয় বাষ্প বিলাগ থাকে যে অ সেইবিলাক থাকিলে তোমাৰ গৰম হৈ থাকে।
মই একেবাৰে ঘামি গৈছিলো আকৌ
তাকে আমি চবেই ঘামি গৈছো ময়ো ঘামি গৈছো। তাৰপৰা আৰু
পাৰ্টি চাৰ্টি দিব লাগিব কিন্তু দে মোৰ বাৰ তাৰিখে আছে।
বাৰতাৰিখে আছে ন অ অ অ এতিয়া তোমাৰ চেণ্টাৰ কত পৰিব যে
চল্লিছ
অ অ অ অ অ অ তুমি পাৰিলে। আজি সাত তাৰিখ হ'ল কালি আঠ তাৰিখ কালিৰ পৰা অলপ অলপ চাবা নহ'লে
অ' তাকে এতিয়া এবাৰ ইণ্টিগ্ৰেটেড এই ছেমিষ্টাৰটো কলেজতে পাৰি‌ যে তাকে এডমিচন লগালো এতিয়া তাকে ইয়াতে কৰি লওঁ আৰু এইকেইটা চেমিষ্টাৰ
উম ভালে হৈছে দিয়া ভালে হৈছে বুলি কৈছো।
অ',
এতিয়া কত আছা পিছে ঘৰত নাই যেন লাগিছে।
এতিয়া অকমান ওলাই আহিছো আৰু তাকে মা
অ',
অ', তোমাৰ হেৰি কি বুলি কয় সেই
ৰাতিপুৱা হৈছে আমি ৰঙালাও ভাজি তাৰপাছত মটৰ তাৰপিছত বাঁহগাজ
অ', অ, অ, অ, অ, অ',
অ', অ, অ',
অ অ অ আৰু
তাৰপিছত তোমাৰ হেৰি খালোঁ
অ',
দালি আছিলে।
অ',
সেইখিনিয়ে আৰু নাই নাই মাংস নাই নাখাও আমি ইমান
অ',
পিছে তোমালোকে
আমিও তেনেকে তোমাৰ
উম।
গতিকে সেইবিলাকেই খালোঁ। অঁ', অঁ', অঁ। কালি ম'ম' খাইছিলা চাগে ন।
কালি বজাৰ গৈছিলো, মমু খাইছিলো।
অ', অ', অ', অ', অ কেনেকে ষ্টিম টো খালা নে, ফ্ৰাইড টো।
ষ্টিম।
অ', অ', অ', অ।
পিছে তোমাক দেখিছিলো আকৌ বজাৰত।
হা, হা, হা?
বজাৰত দেখা যেন লাগিছিলে।
অ', অ', অ জানো এতিয়া মোকে দেখিছিল তো বেলেগক মই বাৰ লাই গৈছিলো বাৰু কিন্তু বজাৰলৈ বুলি যোৱা নাছিলো। কিন্তু তোমাৰ এনেই সেইটো চাইডে গৈছিলো আৰু তোমাৰ সেইফালে।
সেইখনে ট্ৰেইন ষ্টেচন ফে ওলাও বুলি গৈছিলো।
কি কৈছ হা?
ট্ৰেইনত, ট্ৰেইনত ক'বালৈ গৈ পাইছ নে ট্ৰেইন গৈ নাই পোৱা ন। অ, তিনচুকীয়া পুৰণা ষ্টেচনতো দেখিছা নাই বাৰু। অ', অ', সেইটো সেইফালে যায় বাৰু বজাৰখন।
অ', অ', অ হয় নেকি?
তুমি?
তাৰ পৰা আৰু কোৱা আৰু তেনেহলে। তোমাৰ ষ্টিমটো খাই বেছি ভাল লাগে নে, ফ্ৰাইডটো তেনেহলে। তোমাৰ ষ্টিমটো খাই বেছি ভাল লাগে নে, ফ্ৰাইডটো খাই বেছি ভাল লাগে। ষ্টিমটো খাই বেছি ভাল লাগে। অ', অ', সেই যোনটো বইল থাকে ন।
ভাপত দি বনাই।
হয়, হয় ভাপত দি বনাই অ, তাৰ ওপ সেইডোখৰ আটাই দি বনাই নে বাৰু।
ময়দাদী বনাই ময়দা বনাই ধৰা আটা দিও তুমি বনাব পাৰা আটা দি হ'লে হেল্ডি হয় আৰু বস্তুটো কিন্তু মই এ বেছি
এৰাই দি বননাবোৰে যে অকমান তেনেহলে খোৱাটো অকমান কমাব লাগিব আৰু হেল্থৰ কাৰণে মানে বহুত
আজিকালি প্ৰায় খোৱা হৈছেই বাৰু। হয়, হয়। কিন্তু কি কৰিবা আৰু খাই পাওঁ যে দুখ।
হয়, হয়, হয়, হয়, হয় তুমি তাকে মানে কি বুলি কয় এ চবতকে ভাল অল্টাৰনেটিভ হল তুমি ঘৰতে বনাব চেষ্টা কৰা আৰু ৰেচিপিটো জানাই। শন। জাষ্ট মানে সেই প্ৰথমতে বেলি লৈ ৰুটিখনৰ নিচিনা দি দিবা। চ তুলি দি পিনে ভিতৰত মাংস খিনি ভৰাই ললে হ'ল মাংস খিনি বইল কৰি পিনে তপিছত সেই হেঁতি, হেঁতি দিলে হওক স্কিনকৰিলে।
তাৰ পিছত চাটনি চাটনি খিনি কেনেকে বনাই
নাগে আ কয় চচ খিনি বনাবা চচ চৰ্চা ওলাইছে তেনেকে চুপ খিনি বনাবা চুপটোতো ভালেই ন তোমাৰ
উ ম, বনোৱা চচ খাই নেকি চাটনিহে খাই মানুহে
অ-অ মানে তোমাৰ চুপ খিনি লগত খাবা আকৌ চুপ খিনি তিয়াই দিয়ে। এনে কিবেটাম মানে এনে-এনে-এনে অথেণ্টিক টিবেটান বুলি ক'লে সেইটয়ে বুজাই তো তোমাৰ ক, কেইটান মানুহখিনি অকলৌ চুপৰ লগহে খাই তিহঁতি চাটনিতটো নেখায় আমাৰ ইয়াৰ ইণ্ডিয়ান
আমি যে নাখাওঁ ম-ম' সদায় চাটনি আৰু চাটনিৰ লগত নাখাওঁ চচৰ লগত নাখাওঁ।
এ বাৰু মানে খাবা সেইটো-সেইটো যেতিয়া ওলাই যোৱা তেতিয়া ভালেই হ'ল যেতিয়া ওলাই নযোৱা তেতিয়া স ইয়াত থাবা হ'ল তেতিয়া কি বুলি কয়। ষ্টিম দি খাবা মানে ষ্টিমটো আৰু চুপলত খাবা
মানে মই বস্তুটো সেইটো কাৰণে কৈছো মানে তোমাৰ হেলটো হ চিন্তা কৰিম নে কৈছো। হ-হ
ন মানে মই বহেওচুৰ কথা চিন্তা কৰিছো, আৰু কৰ'বাত যদি ওলাই মেলি যোৱা হয় তেতিয়া খাবা চাটনি কিন্তু যদি ঘৰত মানে বনোৱা তেতিয়া চুপ খিনি লগত বনাই ম
হয়-হয়
অ-অ সেইবিলাক হে চানা ওলাবলাকেও নিদিয়ে জানো চানা খিনিৰ ওপৰত সানি পিনে একদম পুৰা ৰাতিপুৱা শ উঠি যে একদম পিছফালে ৰকেট ওলাই যোৱা নিচিনাা ওলাই যে
তাকেহে
হয়-হয়-হয় এৰিব লাগেই মানে এইটো জৰুৰী হৈ পৰিছে। বৰ্তমান যুগত হয়-হয়-হয়-হয়-হয়
এৰিব লাগিব লাহে-লাহে হেল্ডি খানা খাব লাগিব আৰু
মানে মমটো হেলিয়ে হয়েল সটো প্ৰ এ ভাল চচ জাত তুমি ময়দা আৰু এইে কি বুলি কয়। আদা ৰচুন এইবিলাক আৰু তুমি কি বুলি কয় তোমাৰ চাটি সিনিবা দূৰত ৰাখিলেই হ'ল মানে ম'ম'টোও আৱিষ্কাৰো তেনেকেই হৈছিলে আৰু মানে কি পেটত মানে ঠাণ্ডা পৰি যে মাংসবোৰ কি বুলি-বুলি কয় সোনকালে হে হৈ যায়। টেষ্টলেছ হৈ যায় বনাই পেলাই ৰাতি থৈ দিব নোৱাৰি সেইটো কাৰণে তহঁতি সেই সেনেকে উলিয়ালে আকৌ মোক
হয়-হয় উম-উম ভাল আছিল। কিন্তু তে ন ম-ম' খাবলৈ বহুত ভাল দ তিনচুকীয়া
তিনচুকীয়া তিবদনখনত ন অ-অ-অ-অ বাৰু ঠিক আছে। দিয়া তেনেহলে, কোনোবা এদিন আকৌ যাব লাগিব মম' খাবলৈ তেনেহলে অ-অ-অ খালি পাৰিলে অকমান বস্তুটো হেণ্ডি থবলৈ চাবা আৰু
হ'ব ঠিক আছে ৰাখিছো